অ'।
কি কৰিছা?
মই এনেই তোমাৰ, মানে, সন্ধিয়া হৈছে ন', তেনে মায়ে চাহ বনাইছিলে সেয়া খাই উঠিছো, তুমি?
মই তোমাৰ এনেই বিচনাত পৰি আছোঁ ঘৰত কোনো নাই যে।
অ', আচ্ছা, আচ্ছা, ভাত খালা?
ভাত, খালোঁ দেই বেছি দেৰি হোৱা নাই, খোৱা মানে।
অ', আচ্ছা, আচ্ছা, খবৰ খতি ভাল?
উম, ভালেই দিয়া, তোমাৰ কেনেকুৱা?
মোৰ ঠিকেই চলি আছে দিয়া এইকেইদিন, আজিকালি বেয়া ভোক লাগে অ'। মানে ঘৰত খাও, দুপৰীয়া খাও, ৰাতি খাও, তাৰ পিছত আকৌ ভোক লাগে জানো কিহে হৈছে।
উম, হয় নেকি?
হয়।
আচ্ছা, তুমি ক্লাউড কিচেনৰ পৰা অৰ্ডাৰ কৰিবা আকৌ। ক্লাউড কিটচেন বোৰত, ভাল বনাইতো।
অ', এইটো ক্লাউড কিচেন টো মই শুনিছোঁ বাৰু, এইটো মানে বস্তুটো কি বাৰু বুজাই দিবা?
তুমি শুনা নাই, ক্লাউড কিচেনৰ বিষয়ে?
মানে শুনিছোঁ কিবা অ', হোম মেড ফুড ডেলিভাৰী দিয়ে বোলে। এই সিমান
উম', সেনেকুৱাই, মানে চোৱা। আ, আমি ৰেষ্টুৰেণ্ট বা বেলেগ ক'ৰবাৰ পৰা মানে অৰ্ডাৰ কৰিলে। মানে কি কেনেকে বনাই বা, কি বনাই আমি একো দেখা নাই নেদেখোঁ হয় নাই? কিন্তু ক্লাউড কিটচেন বিলাকত তেনেকুৱা হয়, মানে ঘৰত মানুহে বনায় ঠিক আছে ঘৰৰ পৰাই মানে ঘৰতে চব বস্তু বনাই আৰু তোমাৰ চাপজ তুমি আচামিছ থালি অৰ্ডাৰ কৰিছা বা ম'ম পিজ্জা যি অৰদাৰ কৰা আৰু যি যি সিহঁতে মেনুত ৰাখে। ত'এনে চোৱা ৰেচ আমি মানে শুনোৱে ন সৰুৰ পৰা শুনি, আহিছো যে একেখিনিত তেলে দি ইও কৰে বোলি কিন্ত ক্লাও নহয় যেতিয়াই তোমাৰ অৰ্ডাৰ আহে, সিহঁতে ধুনীয়াকে ভিডিঅ কৰিব। দেন চব বস্তু ভালকে অৰ্ডাৰ মানে, অৰ্ডাৰ বিলাক লৈ ভাল, ভাল বস্তু ইওজ কৰে মানে আগৰ পুৰণা বস্তু ইউজ নকৰে বা ভাল কোৱালিটিৰ বস্তু ব্যৱহাৰ কৰে আৰু ভাল মানে মানে কম পইচাত ভাল কোৱালিটি দিয়ে আৰু সেনেকুৱা টাইপ মানে কুৱানটিতিও বহুত আহে। ত মানে মইও সেইকাৰণে ক্লাউড কিতচেন এটা খুলো বুলিয়ে ভাবি আছো।
এইটো দেখোন ভাল, কৰিব পাৰো দেখোন আমি।
সেইটোৱে তুমিও কৰিব কৰিম বুলি ভাবিছা নেকি তেনেকে ছাইড বিজনেচ কিবা।
অ মই কৰিম বুলি ভাবিছো মানে এনেইটো চাইড বিজনেচটো ভবা নাই, বাৰু কিন্তু এটা মানে ঘৰত মানে অলপমান ফাইনেন্সিয়েল প্ৰব্লেম হৈছে ন।
এনে থাকো হয় নাই। তাৰপিছত আমাৰ ঘৰত ত' বস্তু সোপাও থাকে ত' মানে আমাক আমি যদি জমেট'ত বা চুইগিত তেনেকে এইবোৰ এপবিলাকত যদি অৰ্ডাৰ ল'ব পাৰোঁ তেনেহ'লে তাতে অৰ্ডাৰ কৰে বা কিছুমানে ডাইৰেক্ট পেজটোৰ পৰা অৰ্ডাৰ কৰে ন। ত' আমি যদি জমে ত' বা চুইগীত এনেকে দি মেলি কৰাই ল'ব, পাৰো তেতিয়া মানে আমাৰ বহুত লাভ আছে। আমি এটা ৰলত চাপ'জ আমি যদিও, এইটটিকেও যদি থওঁ ন আকৌ তোমাৰ ডেলিভাৰী চাৰ্জটো লাগেই ছেভেনটি এইটটি আৰু কিলোমিটাৰৰ ওপৰত দিপে স্পেণ্ড কৰে যে আমি কিমান চাজ লম ফাইভ কিলোমিটাৰলেকেটো ছেভেন ছেভেনটি বা এইটটিয়ে লয় তোমাৰ ডেলিভাৰী চাৰ্জ।
অ সেইটোয়ে সিমানেই লয় বাৰু। চ' মানে এইটো। সেইটোয়ে তুমি মানে এইটো বিজনেচ টাইম কৰিম বুলি নে খুলিলা নে নে ম খুলিব বিচাৰিছা মানে?
এই খুলিম বোলি ভাবি আছো, তেনেকে ইমান ভবা নাই মানে মই জাষ্ট মনে, মনে ভাবি আছো আৰু যে ঘৰতো এনেই থাকো, আৰু ইটো সিটো চোন খা আমাৰ খাব মন গৈ থাকে বনাই থাকিব মন গৈ থাকে মানে ত মানে কি হয় এতিয়া যদি আমি বনাওঁ বা
উম।
নিজলে যেনিবা বনালোয়ে যদি চাপজ আমাৰ অৰ্ডাৰো আহে আমি বোলে অৰ্ডাৰটোলে বনাইছো আমি নিজে বনাই খাব পাৰো বা আমি বনাই থাকোতেই অৰ্দাৰটো আহিল তেতিয়া আমি বনাই দিব পাৰো, সেইটোয়ে আমাৰ মানে বনোৱা এক এস্কপিৰিয়েঞ্চু হ'ব এক্সট্ৰা খৰচো ওলাই থাকিব।
অ এইটো পাৰি দেই কিন্তু যেনেকে ভাবা আমিতো ঘৰত এনেই বহি আছো ন চ' এইটো বিজনেচটো কৰিব পাৰি দুটাই মিলি ন
সেইটোৱেই খালি মই এনেকে ঘৰৰ পৰা কৰো বুলি ভবা নাই মানে ঘৰত তোমাৰ কিছুমানটো ঘৰৰ পৰাই কৰে বাৰু দেই কিন্তু আমাৰ ঘৰত অকণমান মানে কোৱাৰ্টাৰ ন যিহেতু আমাৰ ঘৰটো। তো আমাৰ উম টো বি এচ তাকেহে এটো কাৰণে মই ৰেণ্টত এনেকে ৰুম বিচাৰি ফুৰিছো।
আচ্ছা পাৰি বাৰু মোৰ মানে ঘৰতে ৰেন্ট ৰুম আছে মানে আমি এইটো বিজনেছ টো ষ্টাৰ্ট গোটেই ক্লাউট কিটছেনটো তুমি ইয়াতে আহিব পাৰা মই যেনেকে তোমাক ৰাতিপুৱা মানে লৈ আনিলো তোমাৰ ঘৰৰ পৰা ইয়াত আনি মই বাৰু খা ইমান এটা বনাব নাজানো মই বস্তু বিলাক কাটি দিম যেনেকে তোমাৰ পিয়াজ হওঁক নহ'লে মাংস, পিয়াজ তোমাৰ বিলাহী, আলু এইখিনি কাটি দিম বাকী তুমি বনাই ল'বা আৰু ডেলিভাৰীওটো কৰিব লাগিব ন সিহঁতৰ ঘৰতে তাৰমানে ডেলিভাৰীটো কৰি মই আহি যাম বুজিছা
উ কিন্তু তোমাৰ ডেলিভাৰী কৰিলে ইমান মানে তোমাৰ প্ৰফিত নহয় যদি আমি জমেটত মানে অৰ্ডাৰ বিলাকত ল'ব পাৰো নাই তেতিয়া ভাল কাৰণ আ জমেট' মানুহে সেইটো আহি লৈ যায় আৰু কোনো চাৰ্জ নলয় মানে।
অ পাৰি পাৰি আৰু মই তোমাৰ কি কয় যেনেকে এইবিলাক বস্তু হয় ন যোনবিলাক জমেটৰ লগত কন্টেক থাকিব লাগে ন যেনেকে তুমি এটা ক্লাউড কিচেন এটা খুলিবা চ' সেইটো তোমাক জমেটত দিবলে কোনোবাই টোতো মানুহ কণ্টেক্ট কৰিব লাগিব ন চ' অ সেইটো মই জানো বাৰু মই তোমাৰ ক্লাউড কিটছেনটো জমেত'ত দি দিম ন তেনে আৰু তোমাৰ মানে আমাৰ ষ্টাৰ্টিংত মানে এটা প্ৰফিট নহ'ব কজ মানে বহুত বিলাক বস্তু আছে ন য'ত মানে য পৰা মানুহে খানা অৰ্ডাৰ দিয়ে এতিয়াতো আমাৰ নতুন নতুন খুলিছো ন
আৰু প্ৰথমতে অকণমান খৰচো আছে কাৰণ বস্তু পাতিবোৰ আনি থব লাগিব ক'ত কে কেতিয়া কি অৰ্ডাৰ আহে নাজানো
অ সেইটো হয় বাৰু বাকী মোৰ আমাৰ মায়েও এটা বিজনেছ ষ্টাৰ্ট কৰিছিলে মানে তাৰ পৰাই কিবা কিবা বস্তু মানে এতিয়া অ বন্ধ কৰি দিছে এতিয়া তাৰাপাই বস্তু কিবা কিবা লব পাৰো ন যেনেকে কিবা গ্ৰাইণ্ডাৰ হওঁক নহ'লে অ'ভেন ন
অ পাৰে আৰু সেইবোৰতো লাগিবই।
অ সেইবিলাকটো লাগ লগতিয়াল বস্তু ন ত সেইখিনি মানে মা তাতে আছে মই তাত তে সেইখিনি ইউজ কৰিব পাৰো ন তেনে আমাৰ পইচা অলপ বাচিব।
উম পিছে আমাৰ যদিও মানে খোলা হয় তেতিয়া ক্লাউড কিচেনটোৰ নাম কি থম বুলি ভাবিছা?
এনেই আমাৰ যেনেকে ভাবা কিবা এটা ভাল নাম দিব লাগিব যেনেকে তোমাৰ কিবা এটা নাম ভাবি চাব লাগিব আৰু সেইটো দুটাই মিলি কিবা এটা নাম দি দিম দিয়া যেনেকে জমে টো চুইগি হয় ন ডমিনজ আছে তেনেকুৱা এটা নাম দি দিম যেনেকে
ভাল অসমীয়া দিম এতিয়া আমাৰ থলুৱা মানে আমাৰ মেনুউত বিশেষকে অসমীয়া থালি খিনিয়ে থাকিব ন
অ অ
ত' সেইকাৰণে কিবা ভাল অসমীয়া নামেই দিম বুলি ভাবিছোঁ মই
অ ঠিকে আছে বাৰু আমি কিবা এটা অসমীয়া নাম দি দিম আৰু মেইন অসমীয়া থালিটো যেনেকে ভেজ থালি হওঁক, অসমীয়া ভেজ থালি, অসমীয়াৰ চিকেন থালি ন আমি তাত মানে মেইনলি তোমাৰ শাক-পাচলিটো এড কৰিম ন এইটো বহুত ভাল বস্তু তোমাৰ অসমৰ।
তোমাৰ মানে ফুল এনেইটো চিকেন বনালেচোন আমি ক'ত আফগানি চিকেন বাৰু বেলেগ টাইপতহে ৰেচিপি বিলাক বনাও, কিন্তু মানে আমাৰ ক্লাউড কিচেনত ফুল মানে অসমীয়া আৰু পিয়ৰ অসমীয়া যেনিবা খাৰত দি বনোৱা হয়, নহ'লে মাটি মাহ খাৰ যেনেকে বনোৱা হয়। বা হাঁহৰ লগত কোমোৰা। তেনেকে মানে অসমীয়া যোনখিনি হয় আৰু সেইখিনিয়ে থম বুলি ভাবিছো।
সেইটোয়ে মানে আমি এনেকুৱা মানুহে খাই এনেকুৱা ভাবিব লাগে কি এইটো মানে ঘৰত বনোৱাই খানা আৰু মানে যেনেকে আমিয়ে বনাইছো ন।
কিচেন ন ত' ঘৰত বনোৱাইটো হব।
সেইটোৱে সেইটোৱে মানে কোনবা কোনবা হয় ন যেনেকে ৰেষ্টুৰেন্টৰ টেষ্টটো পাই। আমি মানে পুৰা ঘৰত মানে এনেকে জুইত বনাম বুজিছা? গেছতো নবনাওঁ।
উম, নহয় য'ত বনালেও হ'ব সেইটো বাও। কিন্তু আমি মানে মেনুওত মই ভাবি থৈছো তোমাৰ মানে পলুটো ফাৰ্ষ্টে ফাৰ্ষ্ট এড কৰিবলৈ কাৰণ এতিয়া বহুত পলুৰ ডিমান আৰু অ' তাৰপিছত লেটা আক'। পলু লেটা।
অ' শুনিছো বাৰু অ' সেইট টো অ' খাই মানুহবোৰ, মই খোৱা নাই বাৰু এইটো ইমান এটা।
তুমি অসমীয়া হয় পলু লেটা খোৱা নাই? কি আচৰিত কথা।
নহয় মানে আমাৰ ইমান এটা মানে খোৱা হয় বাৰু মই মানে ইমান এটা নাখা খাও ন বস্তুবিলাক, মানে মই বাচি-বিচাৰি খাওঁ মানে তেনেকুৱা বুইছা?
আত্ছা তেনকা।
সেইটোৱে আমাৰটো তেনে ক্লাউড কিচনটো আমি অহা মাহৰ পৰা প্লেন কৰো নে কেতিয়া পা প্লেন কৰা ভাল?
অ' তোমাৰ অহা মাহৰ পৰাই প্লেন কৰোঁ চাগে আও এনেও ইটো মাহলে কিমান দিন আছে।
সেইটোৱেটো বেছি দিন নাই ন'! নিচ
আৰু মই ভাবিছো যে তাত আমি তিল গাহৰিটো এড কৰিম। তাৰপিছত আৰু তোমাৰ গাজ-টেঙাটো এড কৰিম বুলি ভাবিছো। ডেন আৰু কি এড কৰিলে ভাল হ'ব বাৰু?
আটচ্ছা! এইটো আমি তোমাৰ গাহৰিত মানে তিনটামান অলপ ভেৰাইটি এড যেনেকে তোমাৰ বাঁহৰ গাহৰিটো ন' মানুহে খাই বহুত ভাল পায় আৰু বহুত টেষ্টি হয় ন।
আৰে ভাই সেইটোয়েতো তিল গাহৰি। অ' কি চৰি! এই গা-গাজ-গাজ টেঙা।
অ' গাছ টেঙাও! অ' সেইটোৱে আৰু সেইটো আৰু ৰষ্টেড তোমাৰ ৰষ্টেড গাহৰিটো।
আমি বইল বইল বইল পৰ্কো থব পাৰোঁ। বইল চিকেন, বল পৰ্ক। তাৰছত আৰু আৰু আৰু হেৰি বগা সৰিয়হ আৰু ইলিচ মাছ।
অ' ইলিচ মাছটো বাৰু আমাৰ অসমীয়া মানুহেও খাই ইলিচ মাছতো দিব পাৰি দেই! ইলিচ মাছ, চন্দা মাছ ন?
অ' চন্দা মাছটো বিশেষকে খাই আৰু।
অ' আৰু এটা যে আছে তোমাৰ পামপ্লেট নামৰ সেইটোও ভাল লাগে মিঠা আম। মাছটো! ন সেইবিলাক থৈ দিম আৰু ন বাকী কেচ নাই।
অ সেইটোৱে থৈ দিম আৰু। মানে যি যি অসমীয়া মেনুত পিয়ৰ মানে আৰু আ আলু পিটিকাটো থব পাৰিম আমি। তাৰপিছত আকৌ তোমাৰ ভেদাইলতা চাটনি সেইটো বহুত ফেমাচ।
অ তোমাৰ আলু পিটিকাটো মেইন এইটো অ মানে অসমীয়াতো আলু পিটিকাই বেছি চলে ন চবৰ ঘৰত। তে আলু পিটিকাটো থম আৰু ভেদাইলতা এটা তোমাৰ ভালো হয় চাটনিটোও ভাল লাগে আৰু দালিটোও ভাল লাগে। দালিটোও বনাম, বুজিছা?
অ সেইটোৱে।
সেইটোৱে, বাকী তুমি ইনে অ ভাল বনাবতো জানা ন চব বস্তু? নে আমাৰ ৱৰ্কৰ্চ
মোৰ বনোৱা একচুৱেলি এক্সপিৰিয়েন্ঞ্চো হ'ব আৰু বনাম বনাম লাগি থাকে ন কিবা কিবি। তেতিয়া মানে মই সেইকাণে বুলি খুলিম বুলি ভাবি আছো তেনেকে।
উম, তেনে খুলি লম আমি আৰু কি কয় তোমাৰ কি কয় আৰু ৱৰ্কাৰছ খিনিওতো ৰাখিব লাগিব ন। অকলেতো ইমান বনাব নোৱাৰিম।
তে মই অকলে মানে হেৰি কল কৰ মানে কন্ট্ৰল কৰি লব পাৰিম।
হ'ব দিয়া ঠিক আছে। তেনে তুমি অহা মাহ পা আমি বনাই ল'ম ন ঠিক আছে।
অ' অহা মাহ পাই ভাল হ'ব কাৰণ এইটো মাহ চোন গলে আৰু কাইলে পৰখিলে মানে আমি বজাৰ সময় খিনিক কৰিলংগে আৰু তোমালোক ৰুমটোও চাই আহিম গৈ। তেতিয়া মই বস্তুবিলাক থৈ আহিব পাৰিম। তোমাৰ গেষ্ট টেবুল চেচটেবুল সেইবিলাক লাগিব নহয়।
অঁ হ'ব দিয়া ঠিক আছে। তুমি মোক কণ্টেক কৰিবা দেই। অ' হ'ব দিয়া ঠিক আছে। বাই বাই।
বা বাই।